কৰি আছা? ক'লৈ ওলাই আহিলা? হয়।
আপোনাৰ আপোনাৰ লাস্ত ৰাস্তাৰফালে ওলাই আহিলোঁ।
হয়, হয়। বাকী এ আজিৰ দিনটো কি কৰিলা? অ', খোজকাঢ়িব আহি
আ আজি দিনটো তোমাৰ ক্লাছ কৰিলোগে।
হয়, কলেজত?
কলেজত আজি এটা ক্লাছ কৰিলে তাৰপৰা এটা বজাত ছুটি হ'ল, ৰুমত আহিলোঁ ভাত পানী খালোঁ। ভাত পানী খাই বৈ অকমান ৰেষ্ট ল'লো।
ৰাতিপুৱা কেইটাত উঠিছিলা?
ৰাতিপুৱা আজি তোমাৰ সাতটা বজাত উঠা হ'ল যিহেতু বতৰ বৰষুণ আছিলে।
অ'।
আপুনি?
তাৰপিছত কওঁক মোৰ পাছে পাছে
আপুনি কেইটা বজাত উঠে ৰাতিপুৱা?
আ পাঁচটা বজাত। পাঁচটা বজাত উঠিলো উম।
অ', আপুনি মানে সোনকালে উঠে ন?
অ।
কওকচোন এতিয়া আপুনি দিনটো আজি কি কি কৰি
গা এ উঠি কিনে অফিচ গ'লো।
অফিচ?
শুনিছা না? অ অফিচলে গলো।
অ। অফিচ গ'ল ন, শুনিছোঁ অ।
তাৰপিছত অফিচৰ পৰা আহিলো, অফিচৰ পৰা আহি ভাত - পানী খালো।
অ হয়, আপোনালোকৰ ফালে বতৰ কেনেকুৱা আজি?
বতৰ আজি ইমান এটা ভাল নহয় বাৰু।
অ।
ইয়ালে আহ, ইয়ালে আহ। কি হেল্ল'?
উম, শুনি আছো। বাকী, বতৰ ইমান ভাল নহয় ন?
অ নহয় বাৰু।
অহ। আচলতে মানে বাৰিষা বতৰ যে।
হয়।
সেইকাৰণে মানে অলপ বতৰটো বেয়া কৰিছে।
মই এতিয়া ক্ৰিকেট ফিল্ডত গৈ আছো মানে ক্ৰিকেট খেলিম বুলি ভাবিছো আজি।
আপুনি ক্ৰিকেট খেলি ভাল পায় নেকি?
অ মই ক্ৰিকেট খেলি বহুত ভাল পাওঁ।
অহ। আপুনি মই দুটামান ক্ৰিকেটৰ প্ৰশ্ন সুধিম ক'ব পাৰিব নেকি?
সোধক?
আপুনি যে ক্ৰিকেট খেলি ভাল পাওঁ বুলি কৈছে
হয় অ।
কি ক্ৰিকেটত টোটেল কেইজন প্লেয়াৰ থাকে কওঁকচোন বাৰু?
টেল এঘাৰ
এঘাৰজন।
হয়।
অহ। আহ তাৰপাছত আপুনি এজন ক্ৰিকেট খেলুৱৈৰ নাম কওঁকচোন? আমাৰ অসমৰ?
অসমৰ হৈছে পৰাগ।
হয় হয়।
চিনি পাই নে আপুনি? বেছি দূৰলৈ নাযাব।
হয় হয় চিনি পাওঁ বাৰু, যিহেতু তেওঁক গোটেই অসমৰ মানুহে জানে, গোটেই বিশ্বৰ ভাৰতৰ মানুহে জানে।
হয় হয়।
ৰিয়ান পৰাগৰ, ৰিয়া- ৰিয়ান পৰাগৰ খেল আপুনি কেনেকুৱা পায়?
মইতো বহুত ভাল পাওঁ দেই, ৰিয়ান পৰাগক। মই বৰ্তমান এতিয়া মোৰ ফেন বুলি কবলৈ গ'লে তেখেতে।
হয়- হয়।
হয়।
হয় বাৰু, তেখেতে বহুত ভাল খেলে। বহুত সৰুৰ পৰাই তেখেতে মানে ক্ৰিকেটৰ লগত জড়িত।
হয়- হয়।
গতিকে, তেওঁ এতিয়া বিশ্ব চেম্পিয়ন হ'বলৈ গৈ আছে।
হয়- হয়, আপুনি ঠিক কথা কৈছে।
তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। যাতে আৰু আগুৱাই যাওঁক।
হয়- হয়।
তেওঁ আৰু এতিয়া কওঁকচোন, এত- এতিয়া কাৰ কাৰ মাজত খেল চলি আছে, ক'ব নেকি?
এতিয়া মই এইকেইদিন খেল চোৱা নাই, মানে আমাৰ অফিচত মানে বহুত কামৰ বোজা পৰিছে।
হয়।
কাম মানে ইমানেই দিছে আমাক। মানে অকণো শান্তি দিয়া নাই, অফিচত।
হয়- হয়।
সদায় মানে একেটাই, মানে দৈনিক কাৰ্যবিলাক একেটাই হৈছে মানে। আপোনাৰ শুই উঠি ভাত পানী খাবলৈ নোপাওঁ ভালকে।
আতচ্ছা।
ডাইৰেক্ট অফিচে যাব লাগে।
অফিচ।
হয়। অফিচত গৈ আকৌ মালিকে গালি ইমান দিয়ে। আজি- আজি চবৰে আগত গালি পাৰিলে মালিকে।
কেলেই গালি পাৰিলে?
মানে আজি অলপ যোৱা দেৰি হৈছিলে মোৰ।
অ'।
সেইকাৰণে মানে আজি গালি পাৰিলে বহুত। আপুনি ইমান দেৰিকে আহে, তেনেকে। মই কৈছোঁ মোৰ মই কৈছো মোৰ শুই উঠা আজি অলপ দেৰি হ'ল।
হয়।
হ'লেও মানে মালিকে বুজি নাপালে।
অ'।
অ।
মালিকে বুজি নাপালে ন?
আতচ্ছা। আপুনি কব ভালকে মালিকক যে, মই এনেকে- তেনেকে আজি
উম
জেগা এটাত যাব লাগে ঘূৰি আহোঁতে অলপ দেৰি ঘূৰি আহোঁতে অলপ ঘূৰি আহোঁতে অলপ দেৰি হ'ব আপুনি তাকে গেটখন অকণমান খুলি দিব আৰু উম হব
হয়
ক'ব লাগিব নেক্সট টাইম ক'ব লাগিব
অ' এতিয়া আপুনি যদি তেনেকে কৈ দিয়ে আপোনাৰ প্ৰব্লেমটো তেতিয়া নাথাকে আৰু
হয় হয়
গম পাইছে নাই
হয়
আজি গৰমটো কেনেকুৱা দিছিলে
আজি মানে গৰমটো ইমান নহয় বাৰু বতৰৰ আজি ঠাণ্ডাই
হয়
মানে ৰাতিপুৱাৰ পৰা বৰষুণ মানে দি আছে যে
হয় হয়
সেইকাৰণে মানে ইমান গৰম নহয় মানে
বাকী আপোনাৰ বিয়াৰ কথা চলি আছিলে ন ঘৰত সেয়া কিমান দূৰ আগবাঢ়িছে।
উম বিয়াটো মই অলপ দিন পিছুৱাইছোঁ
হয় কিয় বা? পৰিয়ালৰ মানুহে আপোনাক কিবা কৈছে নেকি?
নাই নাই পৰিয়ালৰ মানুহে মোক একো কোৱা নাই মোৰ কিছুমান অলপ বহুত কাম আছে মানে কাম খিনি হোৱাৰ পিছতহে মানে ভাবিম মানে সেইকাৰণে অলপ পিছুৱাইই দিয়া হৈছে দিন।
কিন্তু মোৰ মতে আপুনি পৰিয়ালটো যিমান সোনকালে আগবঢ়ায় সিমানে বেছি ভাল হ'ব ন।
একচুৱেলি ভাল হয় বাৰু তথাপিও মোৰ মানে বয়স আছে। আৰু বয়স অনুযায়ী বিয়াখন পাতিম আৰু।
হয় হয় ভালেই হ'ব বাৰু।
মানে নিৰ্দিষ্ট টাইমত পাতি দিম আৰু বিয়া। খন আৰু কি। মানে যিবোৰ প্ৰব্লেম আছে সেইবোৰ ছ'ল্ভ কৰিব বিচাৰোঁ আগতীয়াকৈ।
হয় হয়, এনে আপুনি ছোৱালী গৰাকী ভাল নাপালে নেকি,?
কি কৈছে?
এনে আপুনি ছোৱালী গৰাকী ভাল নাপালে নেকি ইমান স্বভাৱ চৰিত্ৰ।
নাই নাই আ ছোৱালীজনী ভালেই বাৰু ভাল। ভাল ছোৱালী কামে বনায় পঢ়াই শুনায়।
হয়।
ঠিকে আছে কিন্তু মই তাইক কৈছো মই তুমি অকণমান ৱেইট কৰিব লাগিব। মোৰ কিছুমান অলপ অলপ মানে ঘৰুৱাৰ প্ৰব্লেম আছে। কামখিনি মই শেষ কৰাৰ পিছত বিয়াৰ কথা ভাবিম তাইক কৈ থৈছো মানে।
হয় হয়।
আৰু তেতিয়া তাই বুজি পাইছে আও মোৰ কাৰণে ৱেইট কৰি দিম বুলি কৈছে আও।
হয়। ঠিকেই ভাল ভালে কৰিছে আপুনি।
অ বাকী আপোনাৰ বিয়া বাৰু কথা কওকচোন।
মই বিয়া পাতিলো বাৰু।
অ আপুনিয়ে পাতিলে ন।
অ মোৰ ল'ৰা দুটা আছে।
অ'।
উম।
ঠিকে আছে বাৰু তোমাৰ সুখৰ সংসাৰ।
হয়।
বাকী ল'ৰা কিহত পঢ়ি আছে?
এইবাৰ ফাইভ পালেগে এটা।
ক্লাছ ফাইভৰ পালেগে ন।
অ
অ আপোনাৰ ল'ৰা ডাঙৰেই হ'ল।
অ এটা ক্লাছ টুত।
ক্লাছ টুত হেল্ল' অ। হয় হয়। ঠিকে আছে বাৰু আপুনি সংসাৰ পাতিলে যিহেতু এতিয়া সংসাৰৰ দায়িত্বত আপোনাৰ আছে।
অ আছে আছে পৰিয়ালত পৰিয়ালত মানে বহুত দায়িত্ব আছে মানে এতিয়া।
এতিয়া আপোনাৰ বহুত দায়িত্ব আহি পৰিছে গতিকে আপুনি আপোনাৰ কইনে কাম খাঙ কৰণীয় কাম খিনি মানে সুন্দৰভাৱে কৰি যাব বুলি আশা থাকিল।
হয় হয়।
গতিকে এতিয়া আপোনাৰ একো চিন্তা নাই। আপোনাৰ যিহেতু পত্নী আছে আপোনাৰ কিছুমান কাম অলপ হেল্প পাব।
অলপ মানে বহুত কামতে হেল্প হয় বাৰু।
হয় হয় কি বাকী তোমাৰ পত্নীয়ে খানা পিনা কেনেকোৱা বনাই?
অ অ ভোজনতো তেখেতে বহুত ভালকে বনাই দেই বেয়া বুলি নকও
হয় আপুনি তেওঁ বনোৱা খাইছেনে ভাল মানে কেনেকোৱা পায় খায়?
কি কৈছে?
আপুনি এয়া আপোনাৰ পত্নীয়ে বনোৱা খাদ্য কেনেকোৱা পায়?
অ ভালে পাও ভালে পাও বহুত ভাল পাও।
হয়। একচলি বাও মানে মহিলা মানুহেতো ভালকে বনায় খাদ্য মানে খাদ্য খানা বিলাক
উম,
পুৰুষতকৈ মানে যথেষ্ট ভালকৈ বনাই।
উম, বুইছো।
তেওঁলোকৰ মানে বনোৱা এটা স্কিল আছে মানে ভালকে তেওঁলোকে সৰুৰ পৰা মানে যিহেতু মানে কাম-বনৰ লগত জড়িত, বনোৱা-কনোৱা পে ধৰি।
হয়।
হয়।
উম,
তাকেই, এতিয়া মানে কৰ'বাত ফুৰিবলৈ যোহোৱা ধান্দা কৰা নাই নেকি?
ফুৰিবলৈ যাম বাৰু কিন্তু অফিচত যদি বন্ধ দিয়ে মানে।
হয়।
অফিচত বন্ধ নিদিয়াই হ'ল।
আপুনি দেওবাৰ দিনটোত কি কৰে, বন্ধ দিনটোত?
সেই আমাৰ, দেওবাৰও চুটি নাপাওঁ। আমি, সদায় ডিউটিত যাব লাগে।
দেওৱাৰ দিনটোতো, বন্ধ থাকে মানুহৰ।
নাই, নাই, আমাৰ নাথাকে। আমাৰ সদায়
অ, আচ্ছা, একচলি দেওবাৰ দিনটো বন্ধ থাকিব লাগে মানুহৰ। কাপোৰ কানি ধোৱা-মেলাৰ পৰা ধৰি বহুতো কিছুমান কাম থাকে যে। পেণ্ডিং হৈ থাকে যে, কামবোৰ।
কিন্তু আমাৰ মানে এক মাহত পাঁচ দিন বন্ধ দিয়ে বাৰু। সেইটো নিজৰ মতে ল'ব লাগে।
হয়, হয়।
মানে, দেওবাৰ।
আপোনাৰ চেকেণ্, চেকেণ্ড চেতাৰডে, ফৰ্ত চেতাৰদে তেনেকে
নাই, নাই আমাৰ সেইবিলাক নাথাকে। আমাৰ অলক এক মাহত আপোনাৰ, পাঁচ দিন বন্ধ দিব। সেই পাচদিন আপুনি ল'ব পাৰে, নিজৰ ইচ্ছা অনুযায়ী।
কিন্তু দেওবাৰো, আপুনি যাব লাগিব।
দেওবাৰে যাব লাগিব ন?